হেল্ল'
হেল্ল'
কি কৰিছে দা
ৰাস্তাত খোজ কঢ়ি খোজ কাঢ়ি আহি আছো গৰম উতি পৰিছে সেইটো কাৰণে
হেল্ল'
হয় হয় শুনছা নে
হয় হয় দাদাক কি কৰিছে
মই এই গৰমৰ ফলত ৰাস্তা ৰাস্তা ঘূৰি আছো নে বতাহ মাৰি আছে ধুনীয়াকে
তাকে তাকে মানে যিহে উত্তাপ বৃদ্ধি পাইছে এইটো সময়ত আৰু দিনটো আপুনি ৰ'দ চিতি ৰাখিলে নে বাৰু কিমান ৰ'দ দিছে তাকে ময়ো বোলো বতাহ অকণ মাৰিছে ৰাস্তালৈকে ওলাই যাওঁ অলপ গাটো যদি অকণ তলবোৰে ভাল লাগিব
তাৰপিছত ভাত পানী খালে
ভাত পানী খালোঁ বাৰু দুপৰীয়াতে কিন্তু এতিয়ালৈকে ভাত ৰান্ধনি ৰান্ধনী শাললৈ যোৱাই নাই তাকে বোলো সোনকালে ভাতটো খাই আজৰি হ'ব লাগে বতৰটো এয়া বেয়া কৰি আহিছে হে ডাৱৰে গুটিখন আৱৰি ধৰিছে। তাকে যদি বৰষুণ দিয়ে আকৌ বতাহ ধুমুহা আহাৰো অকমান আছে মানে। গতিকে বতাহ, ধুমুহা আহিলে আকৌ অকণমান প্ৰব্লেম হ'ব নহয়। অসুবিধা হ'ব গতিকে ভাবিছো তাকে খাই বৈ সোনকালে শুই থকাই ভাল আৰু হয়।
অ' পৰিমাণটো বেছি।
হয়।
মানে
হেল্ল'
হয়, শুনিছো কওঁক।
অ' আপোনালোকৰ ফালে হেনো ভোত চোত ধেৰ ওলায়।
অ' অ' এই ভূতৰ কাহিনীবোৰ মানে কি ক'ব এতিয়া সঁচাই নে মিছাই নে মই গ'ম নাপাওঁ বাৰু দেই কিয়নো মানুহৰ মুখত মইো নুশুনা নহয়। এই এটাৰ দুটা কাহিনী মইয়ো শুনিছো। তাকে এতিয়া আকৌ এইবোৰ পতককে বিশ্বাস কৰক। কথাও নহয়, যে আজিলৈকে নিজেই দেখা নাইতো। কিন্তু সেই আগৰ পৰা আকৌ মানুহ বিলাকে কৈ আহিছে যেতিয়া ক'ৰবাত চাগে এটা দুটা থাকিবও পাৰে। মই নাজানিম।
আপুনি এনে লগ চগ পাইছে নেকি ভূত চোতক
নাই মই কিন্তু কাহিনী সাংঘাতিক সাংঘাতিক কাহিনী শুনিছো দেই এই মানুহবোৰৰ লগত বোলে। এই সঘনাই হয়। আমাৰ সেই গাঁৱৰ মূৰৰ যে সেই বাঁহৰ জোপোহাটো সেই সেই কণতে বোলে বৰ উপদ্ৰৱ বোলে ভূতৰ বৰ অসান্তি কৰিছে। বুলি শুনিছো মানুহবোৰক
লগতে মই আৰু এটা কথাও শুনিছিলোঁ। হেল্ল' অ' আমাৰ গাঁৱৰে হেনো এজন মৰিছিলে আমাৰ টপা প্ৰদীপ নামৰ সেইজনো হেনো ভোট হিচাপে এতিয়া ওলায়। মানে তেখেতৰ মাথাৰ মানে যিটো মানে ৰশ্মি সেই ৰশ্মিটো হেনো মানে সকলোৰে গাত ৰাতি ৰাতি পৰে এনেকৈ। তপা মূৰৰ মানে এনেকে জোনৰ পোহৰ ঘৰত জিলিকি যায় যে সেই জিলিকনিটো হেনো পৰে, সেই বুলি কোৱা শুনিছোঁ মই।
হয়, হয়, তেনেকুৱা কথা বাৰু ময়ো শুনিছো সেই বাহনী জোপাৰে শুনিছো সেয়ে মানে টপা বা প্ৰদীপৰ যিহেতু চুলি নাই। তেওঁ তালোখন যিহেতু মানে অলপ। উজ্জ্বল হৈ থাকে সেই জুনৰ পোহৰত মানে তেওঁৰ সেই উজ্জ্বল যিটো টপা মূৰ সেই মূৰটোত অলপমান মানে জুনৰ পোহৰ প্ৰতিফলিত হয়। গোটেই অঞ্চলটো মানে পোহৰাই তোলে বুলি শুনিছো, লগতে আৰু এটা এই মানে অলপ সময়ৰ আগতে মই শুনা কাহিনী দেই আপোনাক সঁচাই নে মিছাই নেতো এতিয়া মই ক'ব নোৱাৰো আপোনাক। অ' হ'লেও মানে কথাটো কৈছো মানে কি হ'ল এই আমাৰ আমাৰ এওঁ যে ভিভিৰাম শইকীয়া
হয়, হয়।
তেওঁ আকৌ সেই বঙালী ঘৰত মাজে মাজে গৈ সেই পানী কণ খায়গে যে বুজিছা বুজি পাইছেই চাগে।
মদ্যপান হয়, হয়।
উম এই তেওঁ বোলে সেই ৰাতি বাৰটামান বজাত এনেকে মাদক দ্ৰব্য অকণ সেৱন কৰি আহি আছিলে ঘৰলৈ আকৌ সেই বঙালী ঘৰৰ পৰা আমাৰ গাঁৱলৈ আহোতে আকৌ সেই বাঁহনি জোপা পাই আহে নহয়। তাই পিছন হেনো আহি থাকোতে ৰাতি একদম এফালৰ পৰা বহবোৰ মেৰে মেৰা ভাগি আহিবলৈ ধৰিলে নহয় তেওঁ শুনা পালে। হ এফালৰ পৰা বাহবোৰ মেৰামেৰা আহিছে তুৰৰত হেনো কুকুৰ এটটা একদম ৰাওজ কুচি জুৰিত কান্দিছে বোলে। বাঁহবোৰ এফালৰ পৰা ভাগি মেৰ মেৰাই গৈছে। তেওঁতো ভয় খালে। তেওঁ প্ৰথমতে আকৌ ভাবিছিলে মদৰ নিচাত এইবোৰ ভুল ভাবিছে বুলি ভাবিছিলে। কিন্তু যেতিয়া অকমান ভালদৰে চালে তেওঁ দেখিছে হেনো বাঁহনিবোৰ একদম গোটেই তলত বাগৰি ফুৰি গ'ল তেওঁতো লাগিলে ভয়। কিন্তু আকৌ ভেভিৰাম শইক অলপ উপস্থিত বুদ্ধি থকা মানুহ দেই এইটো মিছা কলে নহ'ব। অ', অকমান উপস্থিত বুদ্ধি আছে তেওঁৰ।
হয় হয় তেওঁ উপস্থিত বলিসমূহ দেখিছোঁ অ', হয়।
উম তেওঁ কি কৰিলে হেনো প্ৰস্ৰাৱ কৰিলে। প্ৰস্ৰাৱ কৰি পেলাই নিজৰ হাততে প্ৰস্ৰাৱ কৰি নিজৰ গাঁৱতে হেনো ছটিয়াই দিলে আকৌ এটা কথা আছে আমাৰ অসমীয়া ভাষাত যে এই ভূত প্ৰেত যিবোৰ বস্তু আছে এই বস্তু বোৰে বোলে অকনমান ভয় কৰে প্ৰসাৱ জাতীয় বস্তুলে যেতিয়াই তেওঁ হাতত প্ৰস্ৰাৱ কৰি পেলাই গাত ছটিয়াই দিলে তেতিয়াই হেনো বহ গজোপা আগৰ নিচিনা হৈ গ'ল নহয় এইবোৰ মেৰমেৰণি কিবা কিবি বন্ধ হৈ গ'ল গম পাইছে।
হয় মানে মূতলৈ প পাচাবলৈ মানে ভূতে ভয় কৰে ন।
হয় হয় মানে মই এতিয়া নতুনকে গম পাইছো মানে তেওঁৰ পৰাই শুনিলো। যদি মানে সঁচাকে ভোতটোৱেত আছে যদি আপোনাকো কেতিয়াবা লগ পাই তেতিয়া কিন্তু আপুনি এইটো পদ্ধতি অকমান অৱলম্ব ভন কৰি চাব পাৰে যদিহে
মই বাৰু অৱলম্বন কৰি চাব লাগিব এই পদ্ধতিটো।
হয়। যদিহে মানে কেতিয়াবা আপোনাৰ সন্মুখন হব লগা হয় ভগৱানে নকৰক যদি আপুনি ভূত পেতৰ সন্মুখীন হব লগা হয় এই পদ্ধতিটো আপুনি অৱলম্বন কৰি চাব পাৰে। নিশ্চয় মই ভাবো ফলপ্ৰসূ হ'ব আপুনি।
কিমান দূৰ ফলপ্ৰসূ হওঁ নাজানো কিন্তু যদি ভূত মই তেনেকৈ দেখোঁ তেতিয়া অৱলম্বন কৰিবলৈ চেষ্টা কৰিম।
হয় আপোনাৰ এনেকুৱা কিছুমান কাহিনী আছে নেকি বাৰু বহুত পেটৰ
আমাৰ ওচৰৰ ধন ন নামৰ এজন মানে ব্যক্তি হৈছে সেই ব্যক্তি মোৰছিলে সেইজনক মই প্ৰায় লগেই পাই ভূত হিচাপে তেওঁলোকত মোৰ বাৰ্তালাপো হয় মাজে মাজে মানে কথা বতৰা ধৰক কথা বতৰা হয় ভাল বেয়া। সুধো খাইছনে কিবা কিবি সুধো তেওঁ মানে মে এতিয়া মানে ৰাতি হ'লে তেওঁ নদীত বৰশী সিও টোপাই আমাৰ পিছফালে এখন নদী আছে সেই নদীখনত গৈ বৰশী টোপাই ভূত হিচাপে।
হয় হয় আপুনি নিজ চকুৰে আপুনি তেওঁক দেখিছেনেে এনেকে বৰশী টোপোৱা।
হয় হয় মানে বৰশীটো মানে সুধাকে লৈ লৈ টোপাই থাকে আৰু।
হয় মাছ পুতি তেওঁ পায় নে নাপায় আপুনি জানে নেকি।
মাছ পুতি পায় নে নাপায় সেইটো মই ইমান এটা ভালকে নাজানো কিন্তু বৰশীটো পোৱা দেখোঁ সদায়।
হয় মানে আপুনি ৰাতি নিশ্চয় আপুনিও বাহিৰত চৰি ফুৰে নিশ্চয় আপুনিও ঘূৰি ফুৰে সেইকাৰণে আপুনি ভোত প্ৰেত দেখিবলৈ পাইছে চাগে।
হয় হয় ৰাতি ৰাতি ভোত বোৰ বিচাৰি ফুৰু আৰু মই মানে এনেকে ভূত মানে দুটামান ভূত পুহিছিলো আগতে এতিয়া নপুহো বাৰু
হয় হয় আপুনিও হয়
মই মানে মানে এনেকে জুইৰ লগত মানে ভূ ফতৰ লগত খেলি ভাল পাওঁ
হয় হয় আপুনিও কম সাহসী মানুহ নহয় মইতো আপোনাৰ কথা সেই সৰুৰ পৰা শুনি আহিছো আপুনি আমাৰ নিচিনা নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি ক'লেও ভুলোৱা নহব কাৰণ আপোনাৰ সেই সাহসিকতাৰ কথা আমি সৰুৰে পৰা আইতাৰ মুখতে হওক বা মা দেউতাৰ মুখতে হওক আমি শুনি আহিছোঁ আপুনি কিদৰে ভূতৰ লগত এজন খেলা কৰা ব্য্ক্তি গতিকে আপুনি আমাৰ কাৰণে অনুপ্ৰেৰণা উৎস বুলি ক'ব লাগিব
হয় হয় মই মানে এতিয়া মোৰ যিহেতু অলপ বয়স হৈছে সেইবাবে অলপ মই ভূটৰ লগত খেলাটো এৰিছো মানে মানে ইমান এটা বয়স হলে ইমান ভালকে খেলিব সেইবাবে অলপ এৰিছোঁ আৰু এই কামভাগৰ পৰা হ'লেও মানে কথা চতা পতা হয় আৰু মোৰ কিবা কাম থাকিলে তেওঁলোকক কৰিবলৈ দিয়া হয় এনেকে
হয় হয় বয়সৰ হেঁচাত আপুনি এই খেলা ধূলাৰ অকমান পিছ পৰি লৈছে বুলি মই শুনিবলৈ পাইছো বাৰু কিন্তু মই বিচাৰো যে আপুনি আপোনাৰ এই যি খেলা ধুলাৰ মানে পদ্ধতি সেইটো আপুনি বৰ্তাই ৰাখক কাৰণ আপোনাৰ নিচিনা মানুহ এই পৃথিৱীত নিচেই তাকৰ বুলিয়ে ক'ব লাগিব কাৰণ আমাৰ গাঁৱত একমাত্ৰ আপুনিয়ে যি এনেদৰে বোটৰ লগত খেলা ধূলা কৰি ভাল পায় গতিকে মই ভাবো আপুনি এইটো মানে কেতিয়াও এৰি নিদিব হয় আপোনাৰ অলপ বয়স হৈ আহিছে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াতটো অতি প্ৰয়োজন কাৰণ বয়স হোৱাৰ লগে লগে আপোনাৰ স্বাস্থ্যতো বহুতো প্ৰভাৱ পৰে গতিকে মই ভাবো যে আপোনাৰ অকমান স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়ক লগতে আপুনি এই খেলা ধূলা সমূহো যিমান পাৰে আপোনাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি লগতে কৰি যাওঁ
কওঁ আমাৰ গাঁৱত আৰু এজন আছে মোৰ শিষ্য এই আমাৰ পুতু বৰুৱা হয় তেওঁ মানে আপুনি চাগে চিনি পায়
হ
হয় এই তেওঁ পুতু বৰুৱাক ম মোৰে শিষ্য তেওঁ তেওঁ এতিয়া এতিয়া তেওঁ এৰিছে অলপ মানে ভয় কৰা হৈছে এটা পুতে এক কানদলী আচৰত তেওঁৰ কঁকাল ভাঙি দিলে
হয়
সম্ভৱ হয় ভূততো চোৱা ভহত জনী ছোৱালী আছিলে মানে হয়তো তেওঁক অলপ বেয়াকৈ ক'লে মানে মৰমত
হয় বুজিছো মানে আপোনাৰ পৰা শিকিব লগা বহুতো আছিলে খোজ থাকি গ'ল আপোনাৰ শিষ্য হোৱাৰ স্বত্বেও তেওঁ যে এনে অৱস্থা হল গতিকে মই তেওঁৰ বাবে দুখিত
নহয় তেওঁ তেওঁ আচলতে চৰিত্ৰৰ অকন দুখ আছিলে সেইবাবে হয়তো এইটো হ'ল মই কিন্তু শিকোৱাত অকণো ভুল কৰা নাছিলোঁ আৰু তেওঁ শতিকাতো ভুল কৰা নাছিলে কিন্তু তেওঁ টো হ'ল আৰু
হয় হয় আচল কথাটো মই এতিয়া বুজি পাইছো মানে তেওঁ যিহেতু এজন মতা মানুহ গতিকে এজনী ছোৱালী ভোট দেখাৰ লগে লগে তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে হয় গতিকে সেই হয় বুজিছো আকৰ্ষিত হৈ তেওঁ নিশ্চয় াৰ কৰিলে মই ভাবো গতিকে হয় তেওঁ উচিত শিক্ষাই পালে বুলি ক'ব লাগিব কাৰণ সাম্প্ৰতিক সময়ত আপুনি দেখিবলৈ পাইছে যিসমূহ মহিলা বা মাইকী মানুহ বা ছোৱালীয়ে হওক তেওঁলোকক সন্মান দিয়াাতটো আমাৰ যিসকল পুৰুষ সমাজে তেওঁলোকক সন্মান দিয়াটো অতি কমাই নাই পেলাই আছে গতিকে মই ভাবো যে মহিলাসকলে যিটো সন্মান তেওঁলোকে বিচাৰে সেইটো সন্মান তেওঁলোকে পোৱা উচিত লাগিলে সেই মহিলাাগৰাকী মৃত্্যুৰ পিছত ভত হৈ যাওঁ তেওঁ তেতিয়াও সেই সন্মান বিচাৰে গতিকে সেই স যদি কোনো পুৰুষে নিদিয়ে তেওঁক গতিকে তেওঁ এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰা মানে অতি স্বাভাৱিক কথা
আৰু তেওঁৰ বহুতো দুখতো মানে দুখো লাগে আৰু পুৰুষে যদি তেনেকুৱা বেয়া ব্যৱহাৰ কৰে
হয় হয়
মানে তেওঁ মানে যিহেতু তেওঁ বুঢ়া হল পুতু বৰুৱা আৰু বুঢ়া মানুহে যদি তেনেকুৱা কৰে তেওঁ বেয়াও পায় ডেকা ল'ৰা হোৱ হেতেন ডেকা লৰা হোৱাহেতেন বা যুৱ হোৱাহেতেন হয়তো সেয়া ব্যৱহাৰ নকৰিলেহ হয়তো
হয় বুজিছো হয় মানে মই সেইটোয়ে কৈছোঁ যে পুৰুষ সমাজে মহিলা সমাজক যি মানে এনেদৰে অসন্মানিত পৰি আহিছে যগে যগে সেইটো বহুত পুৰণিকলীয়া এটা কথা বৰ্তমান সময়ত মানে যিহেতু যুগৰ অলপ সাল সলনি হ'ল গতিকে এতিয়া আমাৰ মহিলাসকলে পুৰুষৰ লগত সমানে অধিকাৰ বিচাৰে গতিকে পুৰুষক যদি আমি সন্মান কৰো তেন্তে আমি মহিলাকো সমানেই সন্মান কৰাটো উচিত বুলি মই ভাবো কাৰণ মহিলাসকলেও সেই সন্মান বি চাগে আৰু তেওঁলোকে সেই সন্মান পোৱাটো উচিত
হয় এতিয়া বৰ্তমান সময়ততো বহুতো আজিকালি সন্মান পায়েই মানে কোনো কোনো ঠাইত হয়তো নাপাবও পাৰে কিন্তু তো আজিকালি মানে বহুতো চৰকাৰৰ কঠিন আইনৰ ফলত